হেল্ল'! কোৱা কি খবৰ তোমাৰ? কি খবৰ? অ মোৰো ভাল ভালে। এনে কি কৰি আছো এতিয়া?
এতিয়াতো এনেই আছো। তুমি কি কৰি আছা?
মই শুই আছো আৰু এনেতো কিবা হলি আহি আছে ন। এনেই হলিত ইবাৰ কিবা কিবা কৰিবা বুলি ভাবিছা নেকি?
হলীৰ তেনেকুৱা অ তেনেকুৱা বিশেষ একো মানে ই নাই মানে এনে আৰু বন্ধু তাৰপিছত তোমাৰ পৰিয়ালৰ লগলে উদযাপন কৰো আৰু।
আচ্ছা।
তুমি
মইয়ো এনেই ফ্ৰেণ্ডৰ লগতে কৰোঁ অ তোমাৰ আছোঁ ক মই এনে হলী কিহৰ বাবে আৰম্ভ হৈছে এনেকুৱা পাৰিবা নেকি হোলী কিবা হিষ্ট্ৰি আছে নে কিবা মই ম মানে ইমান নাজানো আৰু হোলীৰ বিষয়ে এনেই হোলীটো পালন পালন কৰিব লাগে সেইটোৱে কৰো আৰু ইমান বিষযে কিবা এটা নাজানো বিশেষ ক'ব পাৰিবা নেকি জানা নেকি কিবা
অ মই গম পাও বাৰু ইমানো গম নাপাও কিন্তু অকমান গম পাও পাও আৰু যেনেকুৱা তোমাৰ হোলীৰ কাহিনী মানে হলীৰ দুটা ডাঙৰ কাহিনী আছে প্ৰথমটো তোমাৰ হোলিকা দহন আৰু হিয়াৰ হিৰণ্য কশিকুৰ নামৰ অসুৰজনে পুত্ৰ প্ৰল্লাদক মাৰিব বলৈ ভনীয়েক হলিকাৰ সহায় লৈছিল তেতিয়া তোমাৰ ভুল অ হলিকা প্ৰহ্লাদৰ লৈ জুইত বহিছিল কিন্তু বিষ্ণুৰ কৃপাত পল্লাদ বাচি গল আৰু হোলিকা পুৰি মৰিল সেইকাৰণে হলী বেয়াৰ ওপৰত ভালৰ জয়ৰ প্ৰতীক আৰু যোনটো উম এখন আছে তোমাৰ সেইটো হব হব আন উম আনটো কৃষ্ণ আৰু ৰাধাৰ শ্ৰী কৃষ্ণ আৰু ৰাধা গোপী ভক্ত সকলক ৰং সানিছিলে সেই পৰম্পৰাৰ পৰাই ৰঙৰ হোলী খেলা হয়।
এইটো দেখোন বৰ ইণ্টাৰেষ্টিং হল এইটো এনে সাইডল কিবা কিবা মেমৰি আছে নেকি কিবা যেনেকুৱা হোলী পালন কৰিছিল আৰু কিবা মেমৰী আছে নেকি তেনেকুৱা।
হা হা
চাইল্ড হুদৰ কিবা মেম'ৰি আছে নেকি হলী
মোৰতো চাইল্ড চাইল্ডহুড মানে সৰু থাকোতে আৰু লৰালি কালত তোমাৰ কেনেকৈ খেলিছিলা? আৰু মইতো মানে ইমান খেলাই নাছিলো সৰু থাকোতে। কিবা খেলিছিলা নেকি হলি?
অ' মই খেলিছিলো। তুমি?
নাই মই ইমান এ বেছি খেলা নাই, মই হলি খেলি ইমান ভাল নাপাওঁ পোৱা নাছি লো আগতে আৰু, এ হলি থাকোতে কিবা বোলে কেয়াৰফুল কেয়াৰফুল হ'ব লাগে বা কালাৰছৰ বাবে, কিবা পাৰমান্ট কালাৰ থাকিবা ফেৰী কালাৰ থাকে বলে কিবা। তাৰ চবৰে কিবা চেক কি কয় ক্ষতি হয় বোলে কিবা।
আহ অহ আছে বাৰু।
কিয় বা আছে ক'ব পাৰিবা নেকি?
সিয়ে, আপলৌগ কাৰিয়ে।